কি এ কি কৰিম কি কৰি থাকিম আৰ এম
ভাত বনালে?
অ বনালো এ এয়া কণী মাছ আনিছিল। কণী ওল হয় কণী ওলাইছেহে। কণী পিয়াজ দি ভাজিছো তাৰপিছত আকৌ মাছ আকৌ পিঁয়াজ দি । বনাইছো তাৰপিছত আকৌ দালি বনাইছো। ভাল চবেই ভাল ভালে ভালে। তোমাৰ ভাল?
ভাল ভাল ইয়াত ডিউটি পৰ পৰা আহিলোগৈ কাপোৰ চাপোৰ ধুই পেলাই ল এতিয়া নাইট চিপ আছে ডিউটি যাম
অ হয় নেকি?
আছে কি কৰিব পঢ়ি আছে আৰু ল'ৰা-ছোৱালী গিটাই পঢ়ি আছে আৰু তুমি কি, তুমি কি, ডিউটিত যাব লে এতিয়া ভাত বনালা নে নাই?
বনালে ভাত লগৰ জনীয়ে ভাত বনাই আছে যাম আৰু আঠটা বজাত যাম নমাজ
কি বনাইছে, কি বনাইছে?
এ পাচলি চাচলি নাই বিলাহী চাটনি বনাইছ, ভাত বনাইছ।
হয় নেকি? অ এ বিলাহী চাটনিও খাই ভাল লাগে।
অ ভাল লাগে কেঁচাই, কেঁচাই নহয়, কেঁচাই নহয়, ফ্ৰাই কৰি পেলাই ধুনীয়া পাত দি জলকীয়া চলকীয়া দি বনাই যে সেনেকে বনাইছো।
অ সেই নেকি অ আমিও তেনেকে খাও কেঁচাই, কেঁচাই।
কি মাছ, কি কিহৰ লগত বনাইছে, মাছ কিহৰ লগত বনাইছে সোধাই নে?
থুপ থুপিয়াকে বনাইছো অলপ পিয়াজ দি। কণী খিনি ভাজি ভাজি বনাইছো, উম কণী, মাছৰ কণী যে।
অ মাছৰ কণি অ।
মাছৰ এইয়া ভকুৱা মাছ। এ লোকেলটো আৰু লোকেলটো। অ ফিচাৰী মাছ। মানে ফিছাৰী মাছ হলেও মানে এই বেপাৰীৰ পৰাহে আনিছে আমাৰ ফিচাৰীত মাৰা নাই এ ফিচাৰীত এবাৰ মাছ মাছ এবাৰ কমকে দিছো ফিচাৰীত মানে এ হেৰি দানা বহুত। দিব লাগেটো।
অ হয় নেকি, তাত গৰম নেকি?
এইবাৰ ইয়াত বহুত গৰম। হেই প্ৰাকৃতিক পৰিৱেশ বিলাক বেয়া কৰি দিছে। গছসোপা একদম কাটি তহিলং কৰি দিছে।
ইয়াতো, সেয়াই ইয়াতো সেয়াই গছ বিলাক।
বহুত গৰম একে থাকিব নোৱাৰো, গৰমত। এ এতিয়া সেৰি নেমু চপত খাবাচোন। নেমু চৰবত বনাই তেতিয়া আ উ তেতিয়া।
পানী দি, পানীত ভিজাই, ভিজাই থৈ দিব লাগিব।
হয় নেকি অ। আমি ফিউজতে থৈ দিওঁ বাও। তাতে থওঁ। হয় লয় দাম। হেৰি কৰো আ চবৰ খিনি বনাই, এ মিঠা কমকে দিবা আজিকালি। মানুহৰ ডায়েবেটিছ বেমাৰ বহুত। বহুত বেমাৰ।
নাই নিমখ দি দি খাওঁ, নিমখ। নিমখ।
অ নিমখ দি খালে বেছি ভাল। গাখীৰ খোৱা নে নোখোৱা?
গাখীৰ অ গাখীৰ খা হৈছো ৰাতিপুৱা গাখীৰ খাইছিলো। এতিয়া আকৌ গাখীৰ চাহ বনাই খাই দিছো।
অ আমাৰও, আমাৰও সেনেকে ময়ো জাৰ্চী গাৰুত, জাৰ্চ গৰু চাৰিজনী অ আছে, চাৰিজনী আছে। হ খীয়াও এজনী পাঁচ লিটাৰকে ওলায়। এতিয়া মানে আমি হোটেলে, হোটেলে বেচো। হোটেল, হোতেলে বেচো এক এক। হে ষাঠি টকাকে বেছো। আৰু তোমালোকক পিনে লাগে যদি কবাচোন, এনে আমাৰ ইয়াত মানে বিয়া সভা হলে, তেতিয়া হলে। হেৰি কৰিব দিয়ে, এতিয়া হ ডিউটিৰ
এটি অ হয় নেকি?
আমাক ধ লও অৰ্ডাৰ দিয়ে। তেতিয়া অৰ্ডাৰ দিলে, টেকেলিত ভৱাও ভৱাই লৈ পেলাই মানে এতিয়া এশ, দে ডেৰশ অঁ দৈ বনাওঁ। টেকেলিত দৈ বনাই। তেতিয়াহে বিকিব। কি খাই ভাল পোৱা
চিৰা দৈ চিৰা
আমি আকৌ জল দোকান দিহে আমাক
জলপান আমাৰ ইয়াত আকৌ জলপান নাপায় নহয় অসমত জলপান পায় ইয়াত জলপান নাপাই অ
অ আমাৰ ইয়াত আৰু জলপান দিহে খাই ভাল পাওঁ আমি কেই দি চাহ ভুজিয়া লওঁ আকৌ গোল্লা লওঁ ল সেনেকে খাওঁ এতিয়া মিঠাটো কমকে খাব দিয়ে ডক্টৰে মই এতিয়া ঠাইৰ হ'ব আপোনাৰ ডায়েবেটিছ হব থাইৰইড আছে মিঠা কমকে খাব দিছে কিন্তু মিঠাটো নহলে আমি খাব নোৱাৰো সেইটোহে মেইন কথা বেমাৰ আছে আৰু বেমাৰ আছে সতি বিষ ভাল হোৱা নাই এ টেবলেট খাই খাই আছো আৰু থাইৰইডৰ টেবলেট ৰাতিপুৱাই খাও খালি পেটত তাৰ পিছত আধা ঘন্টাৰ পিছতহে কিবা খাওঁ আৰু এ এক্সাৰচাইজ কৰিব আমি বুঢ়া হৈছো এতিয়া বুজিয়ে নাপাও দে
এক্সাচাইজ কৰিব এয়া ইউটিউবত চব শিকাই এক্সাৰচাইজ বিষয়ে কি খাব লাগে কি খাব নালাগে
তুমি ঠিকে কৈছা বাৰু কি খাব লাগে খাব লাগে মানে সোৱাদ ত অকমান বুজি পাওঁ কিয় পানী জাতীয় বস্তু পানী জাতীয় বস্তু খাব দিছো নে মানে সেৰি জাতীয় শুকান বস্তু এই লতা জাতীয় বস্তু দ নালাগে আৰু
নটা যেতিয়া খাব নালাগে নেকি
নালাগে লতা জাতীয় বস্তু খালে মানে থাইৰইডত বেয়া সেইটো কাৰণে এতিয়া খোজ কাঢ়িবলগীয়া এতিয়া মানে মোক ওজনতটো বেছি হৈ গৈছো যে সেইকাৰণে ড্ক্তৰে মানে হেৰি কৰিছে অ খোজ কাঢ়িব দিছে তে এক্সাৰচাইজ কৰিব দিছে এই সুস্থ খোজ কাঢ়িবই নোৱাৰো আৱ
খোজ কাঢ়িব ৰাতিপুৱা সোনকালে উঠি পেলাই খোজ কাঢ়িব ৰাতি ইভিনিং যাব
ৰাতিপুৱা গধূলি আকৌ দুপৰীয়া যাওঁ মানে এতিয়াও খোজ কাঢ়িয়ে আছোঁ তোমাৰ লগত কথা পাতি পাতি তোমাৰ লগত কথা পাতি পাতিহে খোজ কাঢ়িয়ে আছোঁ এ বহুত গৰম সেইটো কাৰণে ও অকমান উম বাট ফালে ওলাই আহিছোঁ আকৌ যদি আৱ ডায়ট ডায়েবেটিছে পায় তেতিয়া আৰু হ'ব আমাৰ মা মানে ডায়বেটিছ আছে এতিয়া ৰাতিপুৱা পুৱা তিনি ঘণ্টা খোজ কাঢ়ে
তিনি ঘণ্টা
টেবলেট খাই তেতিয়া তিনি ঘণ্টা খোজ কাঢ়ে আকৌ হেৰি কৰে ডক্তৰে আকৌ কণী খাব দিয়ে এসপ্তাহত এটাহে কণী খাব দিয়ে গাখীৰ একাপ একাপ খাব দিয়ে ডেইলি আৰু সদায় ডায়েবেটিছৰ টেবলেট খাব লাগে আকৌ আমাৰ দেউতাও আছে দেউতা মানে হেৰি লয় বেজি লয় সেয়া টেবলেট খালে কামেই নিদিয়ে টেবলেট ফালে কামেই নিদিয়ে বেজিহে ল'ব লাগে আৰু কি কৰে জানে দুপৰীয়া মানে কি কয় দুপৰীয়া একাপ চাউলৰ ভাতহে খাব দিয়ে সেইকানে এক
ডাইবেটিচত টো বহুত ভোক লাগে ন বহুত ভোক লাগে
ভোক লাগে আকৌ বহুত ঘনাই খাব দিছে মানে কম কমকে ঘনা ঘনাই খাব লাগে বেছি খাব নালাগে কম কমকে একাপ চাউলে একশ গ্ৰাম চাউলৰ ভাত খাব লাগে ডক্তৰে মানে সেনেকেহে খাব দিছে
উমহ আপোনাৰ হাজবেণ্ডৰ খবৰ ভাল মই কমাই খাওঁ ঘনাই খাওঁ বহুত ভুক লাগে
অ তেতিয়া নহ'লে ডিউটি গলে কি কৰা
ডিউটি তাত দিয়ে এতিয়া নাইট চিফ্ট চলি আছে ন বাৰ, এটা বজাত দিব। ভাত দিব তা লেপ চন ৰাই অ জিৰা ৰাইচ কঠ ৰাইচ গবী ৰাইচ।
অ কি কি দিয়ে তাত ন নৰ সিংহ। পাদ দিয়ে। আকৌ হেৰি তেতেলী তেতেলী তেতেলী দিয়ে আকৌ বোলে হে লগ দৈ দি বনাই তৰকাৰী তৰকাৰী সেইবিলাক।
আমি মানে আমি মানে সেইটো খাই বেয়া পাওঁ যে।
খাব লাগিব,
আমি কেনে আমি আমি নৰসিংহ খাই বেয়া পাওঁ আমি খাওঁ হেৰি আমাৰ ইয়াত মানিমুনি খাওঁ মানিমুনি, মানিমুনিপিনে খোৱা নে পিটিকা বনাই আমি খাও।
পোৱা নাযায় ইয়াত,
অ আমি মানিমুনি কেনেকে খাও জানা হেৰি হেৰি চেিকি লৈ আহ লৈ আহি ভালকে ধুই চুই লৈ একদম জলকীয়া নহৰু পিযয়াজ আদা দি একদম মিক্সিত খিছি। তেনেকে আমি তেনেকে আমি হা। তাৰপিছত আকৌ কেতিয়াবা ল'ৰা ছোৱালী ল'ৰা ছোৱালী কেইটা। খাব নোজে এইবিলাক ভাল বস্তু না খাই নহয় এতিয়া আমাক ডক্তৰ চাব দিয়ে লোকেল বস্তু ক অ সেইটো কাৰণে সেনেকে খাওঁ কেতিয়াবা আলু লত ভাজি খাওঁ
থাইৰডত এইটো খালে হয় এ বেয়া নহয় নহয় থাইৰেইডত খালে।
বেয়া নহয় বেয়া নহয় ভাল ডক্টৰে ভাল
মোৰ এলাৰ্জি হৈ আছে এলাৰ্জি হৈ আছে কি খামনো?
এলাহ যে হেৰি বেঙেনা খাব নালাগে।
অ হয় নেকি টেঙা টেঙা খাব নালাগে নেকি মইচোন টেঙা খাইছো
টেঙা খালে আকৌ হেৰি সেইবিলাক পকিব নহয়
এলাৰ্জি মানে এনেকুৱা হোৱা নাই মানে গোল- গোলকে। হোৱা নাই বডিত এনেই এলাৰ্জি।
অহ', হেৰি - হেৰি কৰিবা নহলে হেৰি কৰিবা ডেটল চাবোন দি ডেটল চাবোন দি ধোবা গা ধুবা গোটেই গা। আকৌ ডক্টৰে হেৰি নহয় নে বগা নিচিনা ঔষধ এটা দিয়ে নহয়।
দি লৈছো তিনটা লৈছো- তিনটা লৈছো এটা ভিত নাই হোৱা দুটা লৈছো আৰু এটা। এটা ভিতা
আৰু ব্ৰইলাৰ হেৰি ব্ৰইলাৰ। চইলাৰ নাখাবা ব্ৰইলাৰ নাখাবা ব্ৰইলাৰ খাইছা নেকি? অহ', ব্ৰইলাৰ অহ', কণীও কণীটা খাব লাগে নে নালাগে সেইটো মই নাজানো বাৰু।
ডক্টৰক সুধিছিলো ডক্টৰে কৈছে গৰম, এতিয়া আমাৰ ইয়াত ঠাণ্ডা পৰিছে আৰু অলপ - অলপ।
অহ', ঠাণ্ডা পৰিছে নেকি? আমাৰ ইয়াত কিন্তু বহুত- বহুত গৰম একদম, গছ গছনিবিলাক কাটি পেলাইছে যে।
গছ গছনি, এতিয়া আপোনালোকে নতুন ঘৰ বনাইছে নহয় নতুন ঘৰ বনাইছে ন, তাত গছ গছনি নি ৰুব।
অহ', লগাইছো বাৰু। তাত সে আম এডাল লগাইছো, জামুক এডাল লাগিছে আৰু এতিয়া জামুকটো সৰু -সৰু হয়। কিন্তু
হয় নেকি, ইয়াত জামুক ওলাইছে, ডাঙৰ - ডাঙৰ ভাল লাগে খাই।
হয় নেকি।
ছিলো সিদিনা।
এতিয়া